হেল্ল'
নমস্কাৰ
হেল্ল'
অ।
কি কৰিছ
আছোঁ এনেই ঘৰৰ ওচৰৰ ৰাস্তাতে।
হে,
ঘৰৰ ওচৰৰ এফালে ৰাস্তাটোত খোজ কাঢ়ি আহিছো তই
কি কৰিছ বোলো
অ বোলো ঘৰৰ ৰাস্তাটো ওচৰত খোজকাঢ়ি আহিছো। তই?
এই খবৰ খাতি ভালেই
খবৰ খাতি চলি আছে আৰু তোৰ
হেল্ল
তোৰ বোলো?
এতিয়া মানুহটো আছ ক'ত?
মই এতিয়া ঘৰৰ ওচৰতে আছিলোঁ
কি কৈছ?
অ বোলো ঘৰৰ ওচৰতে আছিলো। তই,
অ
পিছে কি কৰি আছে এতিয়া
মই আছো অ ওলাই আহিছো ক ৰাস্তাতে
উম উম উম ইন্টাৰভিউ চিণ্টাৰভিউ দি আছনে।
বল যাবি নেকি
হে
হেল্ল'
অ
ক'ৰবাত যাবি?
ওলাই যোৱা নাই নাযাওঁ বাৰু। কিয় তই যাবি নেকি?
উম।
উম। পিছে ক'ত ক'ত দি আছে উম ক পাৰি যাব
পাৰি ন
উম।
মানে এনেকুৱা হেৰি তাতে যাম মানে তোৰ এনে ওলাই যাম
গ'লেই হ'ল উম উম ভাল জাগা এটাত
অ
উম পিছে এতিয়া ইণ্টাৰভিউ ক'ত ক'ত দি আছে
ইণ্টাৰভিউ হ'ব হয় মানে, হোৱাই নাই এতিয়া।
উম
এনেই মানে লাগি আছোঁ কি হয় বা।
এনে এটা এপ্লাই কৰিলে কিমান মান লয় চাগে
এপ্লাই কৰিলে তো লয় ক'বাত দুশ লয় মানে বেলেগ বেলেগ বেলেগ বেলেগ মানে বি বিভাগ বিভাগ আছে ন দুশ লয় এশ লয়
অ অ অ উম উম উম তে দৌৰিব গৈ আছে নেকি?
দৌৰাটো হৈ আছে একদম ৰাতিপুৱা যাও তোৰ আবেলি যাও দুই টাইম স সদায় নাযাও।
অ এনে কিমান মান লৈছ, টাৰ্গেট টাৰ্গেট হিচাপত। তই মানে এনে পাৰ্ক হিচাবত ধৰ
দৌৰাটো এতিয়া সদায় বেলেগ বেলেগ আও তোৰ এনেই আজি। চাৰি পাক মাৰিলি এই পাচ পাক বা পৰহি, অলপ স্পীড দৌৰিলি
উম,
তাৰপিছতটোৰ তাৰপিছদিনাটো দৈৰি আহ এহ দীঘল- দীঘল মানে, তোৰ একে পাচ কিলোমিটাৰ, আঠ কিলোমিটাৰ তেনেকে আৰু। মানে, বেলেগ বেলেগ কথা আছে আও। ত, আৰু দৌৰিবলে বহুত দৌৰাৰ পিছত আকৌ তোৰ খাবও লাগিব। ডিম, বুট কল এইবিলাক খোৱা বস্তু খাব লাগিব আৰু। উম, এইটো গাটো এতিয়া তই তই, এতিয়া ৰাতিপুৱা তই এতিয়া দৌৰি আহিবি ফিল্ডৰ পৰা। গা টোৰ এতিয়া বহুত খিনি তোৰ শক্তি গ'ল ন?
তাকেহ,
অ, ঘাম টো ওলাই, তাৰপিছত টো হেৰি ভাগৰ লাগে। উশাহ নিশাহ লওতে কষ্ট হয়। দৌৰা - দৌৰাৰ সময়ত সেই বাবেই কিছুমান খাদ্য খাব লাগে, মানে তোৰ গা তো বেয়া। ভাল হ'ব দে, তে একো অসুবিধা নহয় পিছদিনা শক্তি পাও।
অ' অ' অ'। এ টাইম চাইম, লগাই ধৰ নে? নধৰ।
সময়টোতো এ, এতিয়া আমি যিটো দৰাৰ - দৰা যিটো মানে খেলটো এইটো এসপ্তাহত মানে, এদিন সময়ত মাৰিব লাগে। সময় চাই পেলাই,।
অ', - অ',
তেতিয়া আৰু ফিল্ডত তই দৈৰিলি ফিল্ডটো আমাৰ যদি তই এপাকৰ যদি এপাক মা টোৰ দুশ পঞ্চাশ মিটাৰ হয়।
উম,
এনেও অসম পুলিচৰ কাৰণে বাৰপাক মাৰিব লাগিব। বাৰপাক তেৰপাক অ, টাইম লগাই মাৰিলেই হ'ল। কেতিয়া বেলেগ বেলেগ, বেলেগ বেলেগ। টাইম আছে। অসম পুলিচৰ কাৰণে,। অ, তোৰ আমাৰ সেৱা বাহিনী সেনা বাহিনী
পিছে, টাইম লগাই দৌৰিলে ভাল নে? এনে পাক হিচাপত দৌৰিলে ভাল।
এই, দৌৰাটো এতিয়া আমাৰ তই ফাৰ্ষ্ট ষ্টাৰ্ট কৰি দে।
উম,
সচাই যদি তই আৰম্ভ কৰ কালি পৰা তই দৌৰিবি আৰু এতিয়া তোৰ লাহে লাহে দৌৰিব লাগিব। নহয় তই ঘপকে যদি তই স্পীড দৌৰত দৌৰি দিয়। তোৰ ভাগৰ লাগিব সোনকালে
অ',
সেয়া আৰু দৌৰিব আহিবি নেকি তই? ৰাতিপুৱা আহি গ'লে হ'ল আমাৰ ঘৰৰ ওচৰলে পাচটা মানত।
অহ কেইটা পাঁচটা মানৰ পৰা কেইটামান লাগে তো। কেইটামানকে দৌৰ।
পাঁচটা মানৰ পৰা তোৰ। আমি পাঁচটাত যাওঁ তাত ফিল্ডটো তো পাওঁগৈ চাৰে পাঁচটাত। ছটাৰ পৰা ষ্টাৰ্ট হয় আৰু। ছটা পা আৰু আৰম্ভ হৈ। পেলাই আঠটা মানত শেষ হৈ গৈ কাম বিলাক আমাৰ।
অহ এক্সাৰচাইজ কৰিব লাগে নে দৌৰাৰ আগত।
এইটো এইটো মোৰ কথা দৌৰা। তই। শৰীৰটোক। এক্সাৰচাইজ কৰিব লাগিব মানে যাতে তোৰ ভৰিটো কষ্ট নাপায়। হাতটো মানে কষ্ট নাপায়। তই ক'ৰবাত দৌৰে তই দৌৰাত তৰ যদি এ কষ্ট হয় বা এ হাতটো যে ভাঙি যায় তাৰপৰা ভৰিটো যদি উ মোচাকা খাই যায় তেতিয়া আৰু সেইবিলাক এক্সাৰচাইজ কৰিব লাগে
পিছে খালী ভৰি দৌৰিলে ভাল নে জোতা দি জোতা পিন্ধি দৌৰিলে ভাল?
সেইটো নিজৰ ওপৰৰ কথা কিছুমানেতো খালী ভৰি দৰে এ কিছুমানে জোতা পিন্ধি দৌৰে বেছিৰ ভাগেই ত জোতা পিন্ধি দৌৰে বাৰু তাৰপিনে ধৰিলে তোৰ ভৰিটো সংৰক্ষণ হয় ভৰিটোতো তো বেয়া নহয় বা কিবা তলত ভৰিৰ তলত গজাল শিলগুটি এই ইত্যাদি এইবিলাক এনেকুৱা বস্তু ধৰণৰ সুমাই নাযায় তেনেকুৱা কথাবিলাক আৰু এতিয়া।
পিছে এনে অ দুটাত এনে কোনটো দি? ভালকে দৌৰিব পাৰি মানে।
জোতা এতিয়া জোতা বিভিন্ন ধৰণৰ আছে এ এটা এনেকুৱা কম দামী কম দামীও আছে। দামীও আছে আৰু য যদি তই ভাব এশ মিটাৰ দৌৰ কাৰণে সেইটো বেলেগ জোতা পৰি যায় এশ মিটাৰ। এযোৰ জোতা আছে এই জো জো জোতাত এডাল গজাল থাকে।
অ
এটা বুলি নহয় বহুত থাকে সেইটো সেইটো সেইযোৰ জোতা এশ মিটাৰৰ কাৰণে ভাল আৰু লং জাম্প মাৰিব পাৰি। জাপ এই দীঘল জাপটো যে, সেই দীঘল জাপৰ কাৰণে ভাল আৰু।
উম ক'ত পাই পিছে এইটো কিনিব?
এইটো আমাৰ এই ঘৰৰ পৰা আঠ কিলোমিটাৰ যাব লাগিব। আমাৰ যোনটো মেইন মেইন শপ।
অঁ অঁ।
তাত পাই, ত' দামটো তোৰ পাঁচশ মানৰ পৰা ষ্টাৰ্ট হয়। পাঁচশৰ পৰা সাতশৰ ভিতৰত ল'ব আৰু।
পিছে কোনটোত বেছি ভাল মানে একে দৌৰিব দে কম দামী টোত নে দামী টোত?
দৌৰিবলৈ সবচে ভাল মাজোটো মাজো মানে তোৰ হৈ গ'ল। কম দামীও নহয় বেছি দামীও নহয়।
অঁ।
এয়া এয়া কাৰোবাৰ যদি পইচা থাকে এতিয়া আমিতো এতিয়া ইমান ইমানতো ধনি মানুহ নহয়। আমাৰ দাম- দামী জোতা ল'ব লাগিব এহেজাৰ দুহেজাৰ টকা।
হয় যোনটো পাৰিম খেতিয় কৰিব লাগিব
অ। এয়া সেইকাৰণে আমি যিমানখিনি পইচা থাকে তিমানখিনিয়ে কৰিব লাগিব।
অ'
সেইয়া বাকী। তাৰ তেনেককা আছে তাতে তোৰ জোতাৰ লগত মোজাও পায়।
অ।
মোজা লাগিব জোতা থাকিলে মোজা লাগিবই মোজা পিন্ধিলেতো। ভৰিটো ভাল লাগে। খালী তই জই অকল জোতা পিন্ধ। ভৰিটো। বেছি ভাল নালাগে, যদি মোজা মোজা পিন্ধি তই যদি দৌৰিব যাওঁ।
পিছে দৌৰি অহ, উম ধৰি অহাৰ পিছত কি কি কি খালে এনে দেহৰ শক্তি বাঢ়ে দৌৰি অহাৰ পিছত খাবলে
দৌৰি অহাৰ পিছত এনে শক্তি পোৱা কিছুমান বস্তু আছে। যাৰ ভিতৰত তোৰ এনে এ ধৰি লোৱা পানী ধৰিছোৱা পানীৰ লগতো এতিয়া কিবা এনেকা নেমু পানী হৈ গ'ল তাৰপিছত তোৰ হেৰি বুৰ হৈ গ'ল বুট কল মগু
উম
আৰু তই মগুটো দ দৌৰা আগতো খাই যাব পাৰো বা তই দৰা অহাৰ পিছতো খাই এই দৰা অহাৰ পিছতো খাওঁ বাৰু কল বুট তাৰছত এ এনেকুৱা ধৰণৰ বস্তু আছে কিন্তু চবশে উ চব্চে
উম
মূল্য কথা হ'ল খোৱা বোৱা
আহ
তই যদি ভাত যদি ভালকে নাখাওঁ ভাতেই ভাতেই আমাৰ শৰীৰৰ প্ৰধান বস্তু
অহ
ভাতটো অকণ ভাতটো খাবই লাগে আমি চবেই ভাতটো কমাই খালে দেহত তদদি তদদি কষ্ট কৰি আহিছ ফিল্ডত দৌৰি আহিছ আৰু তই যদি খোৱা বোৱাটো যদি ভালকৈ নহয় তোৰ শৰীৰটোৰ কেনেকৈ শক্তি হব সেই শক্তিখিনি যিখিনি ত নষ্ট হ'ল দৌৰিলি বা ঘামৰ দাৰটো ওলাই গ'ল এতিয়া সেইখিনিতোটো ঘূৰাইনিব লাগিব ন
অ
সেইবাবে আমি দৌৰি অহাৰ পিছত ভালকে খাদ্য খাব লাগে আৰু যিমান পাৰ আমি। শৰীৰটো ৰিকভাৰ মানে তোৰ জিৰণি লবি জিৰণি তই খাই দৌৰি আহি মই যোনখিনি কলো খাদ্য বাতো সেউজীয়া শাক পাচলি থাকে সেৱও খাওঁ পাওঁ ভাতৰ লগত কিনি খালি তাৰপিছত তোৰ ধৰি ল খোৱা বোৱা কৰোৱাৰ পিছত তই অলপ বহিলিও
উম
ত তোৰ যোনটো মগজু সেইটো ভাল লাগিলে
অহ
মনটো ভাল লাগে। তাৰপিছত তই দিনতো দু-দুপৰীয়া সময়ত অলপ জিৰণি ল'লি। জিৰণি জিৰণি জিৰণি মূল কথা আৰু। জিৰণি নললে তই তোৰ দেহৰ যোনটো নষ্ট হৈ গ'ল
উম।
শক্তি বা তোৰ, ধৰি লো এনেকা
উম।
সেইখিনিতো ঘূৰাই আনিব লাগিব ন।
উম।
এইকাৰণ।
পিছে এনেকে, ওলাই যাম বাৰু এনেই দৌৰি যদি আহোতে যেতিয়া এনেকে অহাৰ পিছত ঠাণ্ডা পানী খালে বেছি ভাল লাগে এ, নৰ্মেল পানীতটো খালে ভাল পাৱ।
হ'ব, অ, বেছি ঠাণ্ডাও নহয়। অপকাৰ তই তই যদি সদায় খায় থাক সেইটো এ অপকাৰ নহব ইমান, যদি তই ধৰি ল মই ইতা ঠাণ্ডা পানী নাখাওঁ। ইতা মই যদি তোৰ খাই দিওঁ ঠাণ্ডা পানীটো এতিয়া।
উম।
এ মোৰ অপ দাঁতটো সিচনি হ'ব এতিয়া। ম-মই যদি ঠাণ্ডা খাই দিওঁ আজি। মই নাখাওঁ ন সদায়। বাকী এতিয়া ক'ত আছ?
বাকী ঘৰৰ ওচৰতে আছিলো। তই?
অ, তেনে কালি আহিবি ন?
অহ কালি যাম দে ফোন কৰিম ৰাতিপুৱা।
অ জোতা পিন্ধি আহিবি নে খালি ভৰি আহিবি?
খালী ভৰি আহিম।
অ, কালি যাম ন? এইটো যে তো-এয়া তইও যেতিয়া আহিবি গৈ ভাল লাগিব।
অ, ঠিক আছে।
দে-দে হ'ব, ন-ন কাই লগ পাম ৰাতিপুৱা। অ', অ'।